লিজা কোৱা?
অ' কি কৰিছা?
কোৱা লিজা?
অ'- কি কৰিছা?
মই আছিলোঁ এনে।
অ'।
তুমি কি কৰিছা?
মইে এয়া এনে আছোঁ।
ভাত-পানী বনালা নেকি? মই চাহ খাই অটাইছোঁ এতিয়া অলপ আগত।
অ'।
তুমি?
মই এয়া এনেই আছিলোঁ। মই চাহ খালোঁ বাৰু।
কিহে খালা চাহ?
চাহ এয়া এই কিবা মায়ে পানী পিঠা বনালে।
অ'।
তাৰ পাছত সেয়াই- সেয়াই চাহ খালোঁ আজি।
পানী পিঠাটো কেনেকে বনায় নো?
পানী পিঠাটো তোমাৰ এই পিঠাগুৰি পা- পানী- পিঠাগুৰিৰ লগত পানী অকমান দি মিক্স কৰি, নিমখ দি পানী- একো তেলত ভাজি দিলে হ'ল। অ' গুৰি- গুৰি- অ' পিঠাগুড়িটো তাত
গা- গাখীৰ দি মিহলাই লয় নে পানী দি মিহলাই লয়?
পানী দি হ'লেও বা গাখীৰ দি হ'লেও হয়।
অ'। কোনটো বেছি সুস্বাদু হয় খাবলৈ?
এ হেৰি যদি গাখীৰ দিয়ে, তেতিয়া চেনি দিব লাগিব। তেতিয়া মিঠা হয়। আৰু যদি তুমি বোলে নিমখীয়া খাই ভাল পোৱা, তেতিয়লে তুমি নিমখ দিব লাগিব। তেতিয়া পানী দিব লাগিব।
অ'। মই আকৌ বনাবয়ে নাজানো, নহয়। কেনেকেনো বনায় তোমাক সুধি লৈছোঁ সেইটো কাৰণে। ভাত কিহে খাম বুলি ভাবিছ
ভাত এয়া ভাত হেৰিয়ে কি কয়, এই মা- মাংস অকণ আনিছোঁ। তাৰপিছত খৰিচা আছে।
কি মাংস? খৰিচাৰ লগতো হাঁহ মাংস খাই বহুত ভাল লাগে। হা- হাঁহে-বাঁহে খাবা আৰু। হাঁহে- বাঁহে কোমোৰা। তাকে, বতৰো ভাল দিছে।
খালি আজি কো- অ' আজি কোমোৰা নাই।
এতিয়া হেৰি, মানে এতিয়া বতৰটো বাঁহৰ বতৰো হৈছে যে, খৰি চাৰ লগতো খায় বাৰু কেতিয়াবা।
আজি মাংসটো সেই উম- এনেই সাধাৰণভাৱে ভা- বনাই পিনি তাৰপিছত হেৰি কি কয় খৰিচা পিটিকা কৰিম আৰু
অ কৰিছো কেনেকে মানে প্ৰস্তুত কৰা তোমালোকে
আমি খৰিচাটো তোমাৰ বাঁহৰ গাছটো আনিলা নহয় তাৰপিছত এই বাকলি বাকলি বাক
কোনটো বাহৰ গাছটো আনা মানে জাতি জাতি বাঁহৰ গাছ আনা নে নে ভলুকা বাঁহৰ গাছ আনা
ভলুকা ভলুকা
জাতি বাহৰ গাছটো অলপ তিতা হয় ন খাব
ত তাৰপিছত সেই ভুলুকা বাঁহৰ বা হেৰি গা জানি তাৰ বাকলি
গাছতটো মানে হেৰি বাহৰ অকমানি পুলিতো গাছ বুলি নকয় জানো
অ অ অ অকমানি পুলিতো তাৰপিছত সেই সেয়াই তাৰ পিছত আকৌ বাকলি খিনি আঁতৰাই তাৰ পিছত তুমি ঢেঁকীত খুন্দিলা নহয় তাৰপিছত আনি পিনি মানে মাজৰ যোনটো খাল
অ মানে বাহিৰৰ বাকলি খিনি গুচাই ল'ব লাগে আগতে।
অ অ অ যিমানটো লৈকে অকণমান কঠিন কঠিন লাগে আৰু।
অ কোমল অংশটো
কোমল অংশটো অ কোমল অংশটো ঢেঁকীত খুন্দিলা, তাৰ পিছত খুন্দি পিনি
অঁ।
থেকেৰা দি তিয়াই থৈ দিলেই হ'ল আৰু।
মানে থেকেৰা দি দিলে তাৰ টেঙা চোৱাদটো আহে নে কি, মানে চ চোৱাদটো
অ অ সেইটো টেঙা হয় আৰু।
অহ
নহলে ভাজিও খাব পাৰি তেনেকে।
বাহৰ লগত দিলে মানে দা উম প্ৰথমতে যিটো বাহৰজানা প্ৰথম কাটি পিনিও দিব - পাৰি ন?
অ তেনেকে কাটি পিনিও দিব পাৰে অ।
অ মই তোমাক বোলো সুধি লও কেনেকেনো ৰন্ধন কৰা তোমালোকে
অ আমি সেই তেনেকে ৰন্ধন কৰো।
অহ।
তাৰ পিছত তোমাৰ উম ঠিকে আছে তোমালোকৰ ঘৰৰ ভাল?
ঘৰত ভালেই। ঘৰত এই এতিয়া কঠালৰ বতৰ হৈছে যে, কঁঠাল পিঠা বনাইছিলে কঁঠাল পিঠাটো মানে এই মোক মায়ে দি পঠিয়াইছিলে, তাকে চাহৰ লগত খালো।
তাকেহে এতিয়া কঠাল ওলাইছে, আম ওলাইছে
অ আম কঁঠাল এই চিজ মানে এইটো বতৰতে খাব পাৰি ন।
অঁ বতৰৰ ফল বতৰতে আৰু
বতৰৰ ফল বতৰতে আৰু
উ আমাৰ এইকিটা আমাৰো এইফালে কঠাল পকিছে। চব খাইয়ে আছো অ
তাকে বতৰৰ ফল বতৰত যিমান গৰম হলেও খাবই লাগিব আৰু।
উম কঠাল যিমান গৰম হলেও কঠাল খাবই মানুহে
পইতা ভাত খাই যে না পিছে?
খাইছো খাইছো কালি খালো
অ মাছো ওলাইছে নহয় চাগে, পই পইতা পাতৰ লগত মাছটো খাবলে
অ অকমানি অকমানি মাছবোৰ ওলাইছে
ৰবাচোন এই যে মাছৰ পিটিকটো কেনেকে কৰে নো?
মাছৰ পিটিকাটো তুমি হেৰি মাছ
মানে ডাঙৰ মাছৰ পিটকা কৰিব পাৰি নে, সৰু মাছৰ পিটকা কৰিব পাৰি? মানে কোনটো বেছি খাবলে ভাল লাগে?
যদি এই সৰু মাছতো বেছি ভাল লাগে।
বাকলি থকা নে বাকলি নথকা মাছটো?
নহয় গৰৈ মাছো ভাল লাগে। বাকলি আছে গৰৈ মাছত।
মাছতটো কি মানে হেৰি কৰ গোচ বা ভালকে এ মানে চ- চাফা কৰি পানি পুৰিব লাগে নে, নে আনি পিনি ডাইৰেক্ট পুৰি দিয়া?
এ আ চফা কৰি অলপ ধুই মানে ধুই ললেই হ'ল আৰু বাকলি নুগোচোৱাকে। তেনেকে পুৰিবা নহয়, পুৰি পিনি আহ পুৰি আনি পিনি সেই বাকলি খিনি যোনখিনি চাহ লাগিব, সেইখিনিয়ে বাকলি হ'বগে। তাৰপিছত আঁতৰাই সেইখিনি আঁতৰাই, ক যোনখিনি কাঁইট থাকে, কাঁইট খিনি আঁতৰাই তাত পিয়াজ, জলকীয়া, তেল, নিমখ, আদা খিনি আও ধনিয়া। এইবোৰ দি পিটিকি যদি পোৱা তাত পিছ তোমাৰ বহুত ধুনীয়া হয়। চাটনীৰ নিচিনাও হয়।
অ, পথাৰত খাবলে বেছি ভাল হ'ব ৰ'দত।
অ, ৰ'দত একেদিন পথাৰত খাবলে ভাল হ'ব।
অ, আমাৰো এয়া বোকা দিছে আৰু বতৰটো বৰষুণ দিয়াই। কেইদিনতে সেইটো কাৰ সেইবাৰ সেইবাৰে সুধিলো মই তোমাক বোলো, মাছৰ পিটিকাটো কেনেকে খুৱনো পইতা ভাত খাব লাগিব ন পথাৰত আকৌ।
তাৰ মান ধনিয়া, পইতা ভাতৰ লগত মান ধনিয়ো বহুত ধুনীয়া লাগে আকৌ।
মান ধনিয়া মানে?
এই, সেই ধনিয়া নিচনাই গোন্ধটো।
অ, এতিয়া ধনিয় বতৰ গ'ল নহয়?
নহয়, নহয় এইটো বেলেগ ধনীয়া। এইটো মান ধনীয়া এনে এনেই কৰবাৰ, কৰবাৰ হেৰি বঙালী ধনিয়া বুলিও কয়। তাৰপিছত আমাৰ এইফালে যেনিবা আমাৰ হেৰি বুলি কয়। মান ধনীয়া বুলি কয় আৰু।
অ, খাবলে ধুনীয়া দৰে মানে গোন্ধটো?
ধুনিয়া দৰে গোন্ধতো অলপ ধুনিয়া দৰে খালী দেখিবলৈ ধনিয়া দৰে নহয়। এ, কাঁইট-কাঁইট থাকে আৰু পাতটোত।
আহ।
তুমি ধনিয়াৰ নিচিনাই কাম কৰে। তুমি য'ত ত'ত দিব পাৰা।
অ, মানে এ, ভাজি-পিটিকা চবতে খাব দি দি খাব পাৰি নে?
দিব পাৰা। তুমি আলু পিটিকাত দিলে ভাল লাগে, চাটনিত য'তে নহওক তুমি দিব পাৰা। আৰু বোলে দালিৰ ওপৰত দি দিছা সেইটোও ভাল।
অ, কেঁচাকে কা কাটি পিনি দি দিব লাগে। কোৱা?
কৰিলোঁ নহয়।
কেনেকৈ, কোৱাচোন?
এ, সি তেনেকে কটা ক কাটলা নহয়, বাকলি গুচাই ললা। তাৰ পিছত
অ, ৰবা অমিতা ফুলটো খাই নেকি?
অমিতা ফুলটো খাই হ'বলা, মই বৰ বিশেষ নাজানো।
অ। মই মানে সেই শুনিব পাইছিলো, বা এজনীয়ে কৈছিলে অমিতা ফুলটো খালে ভাল বুলি।
অঁ, অমিতাৰ ফুলটো খায় এনেই। খালে ভাল খালি নাজানোহে আমি খোৱা নাই বাৰু।
এই মতা অমিতা জোপা বেছি ফুল হয়। ন? সেইটো ফুল টো খাই চাগে। তাৰপা অমিতা কেনেকে চ
অমিতাতটো সেই বাকলি গোচালা নহয়। তাৰ পিছত পিহনাত পিচি দিলা।
উম।
পিচি দিলা মানে সেই এনেকা চটফটি বুলি যে কয় সেইখনতে।
অ।
অ, সেইখনতে উম পিহিলা তাৰপিছত তাতে তোমাৰ ধনিয়া, পিঁয়াজ মানে মান ধনিয়া, পিঁয়াজ তাৰপিছত আদা জলকীয়া এনেকে দিলা আৰু নিমখ অকণ দি। নেমু অকণ যদি চেপি দিয়া বহুত ধুনীয়া হয়, খাবলৈ।
অ, খাই চাব লাগিব তেতিয়াহলে। তুমি আজি কলা বুলিহে।
বোলে তুমি জলকীয়া বেছি খোৱা, তাতে জলকীয়া একন পিছি ললে মানে জলকীয়া অকণ কাটি বা মোহাৰি ল'লে বহুত ধুনীয়া হয়।
পিছে খৰিচা আচাৰটো বনাইছা নাই এইবাৰ তোমালোকৰ
বনাইছে আৰু মাহঁতি তোমাৰ তেনেকেই
আমাৰ এইফালে মায়ে পানীত ভিজায়ে থৈছে বনাবহে
টেঙাটো হ'ব লাগিব ন তেতিয়াহে আকৌ ৰ'দতটোও কম নহয়
টেঙা ন হৈ যায়
অঁ তাকে তেতিয়াহলে হাঁহৰ মাংস খাবা আজি
খাম আৰু
অ ঘৰত ভালেই?
খেতি চিজন চলি খেতি বতৰ চলি আছে অ বৰসবাহ পাতিলে নহয় ভাওনাও আছিলে আমাৰ এইবাৰ
অ হয় নি?
অঁ
আমাৰো ভাওনা আছিলে বাৰু
ভাওনা চালো ভাল লাগিলে কি লৈছিলে
আমাৰ ভাইটিয়ে বৰুণ লৈছিলে
অ ভাওনাখনৰ নামটো কি?
বৰাহৰ পৃথিৱী উদ্ধাৰ
অ আমাৰখনৰ নাই আকৌ বিপপুত্ৰ আনয়ন
অঁ তাকে আহ আমাৰখনো ভাল লাগিছিলে আমাৰ হেৰি চব গাৱৰ ভাৱৰীয়াই ভাল আছে যে
আমাৰো গাঁৱৰ ল'ৰাখিনিয়ে লৈছে সৰু-সৰু ল'ৰা ভাল লাগিলে ছাই মই আ আখৰা চাবলৈ যোৱা নাছিলো মানে একেবাৰে ভাওনাই চাইছো আৰু
অ আমি ময়ো যোৱা নাছিলো এইবাৰ আখৰা চাবলৈ তাৰ পিছত এইবাৰ হেৰি কৰিলো অ কি কয় একেবাৰে ভাওনাই চাইছোগে
চাদৰ-মেখেলা পিন্ধি গৈছিলা ন?
আহ চাদৰ-মেখেলা পিন্ধি গৈছিলো হয় নি তাকে
আলোক
এইবাৰ আমাৰ অ এইবাৰ আমাৰ ব সবাহ নামো ইমান ধুনীয়াকৈ উঠিছিলে
আহ
আকৌ আমাৰ ভাইটিয়ে নেগেৰা বজালে গাঁৱৰ লৰাখিনি উঠি ধুনীয়া। তাকে নাম মানে হেৰি কৰিলে আৰু অ থিয় নাম দিলে।
আহ।
আমাৰ আমাক ঘৰতহে বৰসবাহ লাগিছে আৰু পুৰা দেউতাই তাল বজিছেই মা। প কি ক'বা আৰু
দিছিলে নে কেঁচামিঠ‌ই দিছিলে।
দুইটাই দিছিলে।
আমাৰ আকৌ পকা মিঠৈ চাহৰ লগত দিলে প্ৰথমে তাৰ পিছত আকৌ প্ৰসাদৰ লগত। ক মানে দেখিবলৈ পকামিঠৈ নিচিনা কিন্তু খাবলৈ সেইটো। কোমল-কোমল মানে সেই গুডুৰ দি বেছিকে পগাই নললে চাগে সেইটো। গুৰদি পগাই ললেহে আকৌ পকা হৈ যায়
এই আজিকালি গুৰবিলাকো হেৰি হ'ল যে। ভাল গোলহলে ভালেই হয় আৰু
অ
উম তাকে বাৰু হ'ব দিয়া
ঠিক আছে বাৰু দিয়া। পিছত কথা পাতিম অ ঠিক আছে।